শুনি শুনিছ নে?
শুনিছানে।
অ নেটৱৰ্কতো বৰ প্ৰব্লেম দি আছে চাগে।
উম।
ও অ শুনিছো কোৱা।
আহ
কি কৰি আছিলো। উম মই এনেই বহি আছিলো এতিয়া।
আছো উম আজিৰ দিনটো কি কৰিলা।
দিনতটো মানে কি আৱ এনেই। কিবা কিবি কৰিলো ঘৰৰ কাম দিনত অলপ পঢ়িলো তাৰপিছত। সন্ধিয়া সময়ত অকণমান বেডমিনটন। খেলিলো আৰু হেই।
অ তুমি বেডমিণ্টন খেলি ভাল পোৱা নেকি।
উম বেডমিণ্টন খেলি ভাল লাগে মোৰ।
উম মোৰো ভাল লাগে বেডমিণ্টন খেলি।
উম
উম
মানে। খেলা ধূলা কৰি থাকিব লাগে ন তেতিয়াহে শৰীৰ আৰু মন দুই। তেতিয়া ভাল থাকে
উম
অ অকনিও আজিকালি ল'ৰা ছোৱালী বিলাক মোবাইল আৰু ইণ্টাৰনেটটোৱে মানে বেছি। সময়ে। বিজি হৈ থাকে সেইকাৰণে খেলা ধূলা কম কৰে।
উম উম। সেইটো হয়। মোবাইলে আজিকালি ল'ৰা ছোৱালী বিলাকৰ খেলাত। সেইটো নোহোৱা কৰিছে।
উম সেইকাৰণে শাৰীৰিক সমস্যাও বৃদ্ধি পাইছে।
উম সেইকাৰণে ল'ৰা ছোৱালী বিলাকৰ ফকাচটো কমি গৈছে। ছে খেলা ধূলা কৰিলে শৰীৰটো। বা মনতটো দুইটাও ভালে থাকে। অন মগজু। জুৰ বিকাশ
মানে খেলা ধূলাৰ বহুত উপকাৰিতা আছে ন অ মানে মানুহৰ জীৱনত খেলা ধূলা বহুত প্ৰয়োজন
উম
খেলিলে সেইকাৰণে মানুহৰ মনটো শৰীৰটো সুস্থ থাকে সবল থাকে
উম সেইটো হয় কি ইয়াৰো তুমি কি কি খেল ভাল পোৱা
মই মানে বেছি তেনেকুৱা একো খেল নেখেলো কিন্তু বেডমিন্টনটো খেলো ধৰ তাৰ পিছত আকৌ কেৰম খেলো আৰু লুডো খেলো ক্ৰিকেটো মানে ইমান মই এতিয়া ছোৱালী মানুহ ন মই এতিয়া ভাইটিহঁতৰ লগ এনেকে খেলিব যাব নোৱাৰো কিন্তু চাই ভাল পাওঁ
উম হম হম হয় কেৰম যদি খেলা তুমি কেৰম খেলিলে তোমাৰ অহ
লগৰবিলাকৰ লগত খেলি ভাল লাগে বেছিকে কেৰমটো
উম লগৰবিলাকৰ লগত এটা ভাল সময় অতিবাহিত হয় যদি আমি কেৰম খেলো তাৰ উপৰিও লুডু যদি খেলো আমি আমাৰ ডিচিজন মেকিং যিটো কয় অ সেই ক্ষমতাটো ক্ষমতা ত সিমান বাঢ়ে কেৰমতো তেনেকুৱা আমাৰ স্মৃতি মানে যিটো মগজুৰ যিটো বুদ্ধি
অহ
যিটো বুদ্ধি আমি কেনেকে আমি ষ্ট্ৰাইকটো মাৰিলে কেনেকে পইণ্টটো পাব পাৰো ত' সেইবিলাক কিছুমান মগজুৰ বৃদ্ধি মানে হয়
অ হয় মানে যদিও অ যদিও যদি লুডুটো মানে এটা সাধাৰণ খেল তথাপিও মানে ই মনোৰঞ্জনৰ কাৰণে বহুত ভাল আৰু
বহুত ভাল
উম
তাৰউপৰি দবা খেলটোও ভাল
আহ মই খেলিছো দেবা খেল কালি মোবাইলতে খেলি আছিলো মানে মই খেলিব নাজানো কিন্তু শিকিছো নতুনকে ভাল লাগিছে মোৰ বস্তু বিলাক জানি কেলে নতুনকে
মই দবা খেলটো ইমান খেলিব নাজানো বাৰু
উম সেই ময়ো নাজানিছিলো কালিৰ পৰা মানে কালি পৰহি মানৰ পৰা ধৰ মানে অকণ শিকি আছো আৰু খেলিবলৈ কাৰণে কেনেকে খেলে তথাপিও নাম কেইটা সুধিলে যেনিবা মই আজিও নোৱাৰিম
অ
উম
খেলি থাকিব লাগে খেলবিলাক খেলবিলাক
অ এতিয়া যেনেকে উম আৰু বেডমিন্টন টো যেনেকে খেলা যায় বেডমিণ্টন টো মানে এটা ব্যম নিচিনা নিচিনাই হৈ যায় ন কাৰণ ইফালৰ পৰা সিফালে দৌৰি থাকিব লাগে সেইকাৰণে মানে হাত ভৰি বিলাক মানে গোটেই শৰীৰটো সক্ৰিয় হৈ থাকে খেলিলে
উম সেইটো হয়
উম মানে বেছিকে কিহৰ কাৰণে কাৰণ ঘামটো ওলাই যায় ন শৰীৰৰ পৰা তাৰপাছত মানুহো ফিট থাকে থাকিব পাৰে
উম খেলাটো সেইকাৰণে প্ৰয়োজনীয়
উম
তাৰোপৰি আমি খেলিলে আমি লগৰবিলাক লগ পাওঁ
অ
আমি স্কুল গলে কলেজ গলে লগৰ বিলাক লগ পাওঁ
অ মনতটো ভাল লাগি থাকে অ সেইটো পৰিৱেশতটো অকন বেলেগ হয় যেনিব বা কলেজ বিলাকতো এতিয়া সাপ্তাহিক সমাৰোহত টো খেলবিলাক খেলাইয়ে থাকে
হও
তুমি টিভিত চোৱা নে নুচোৱা খেল চেল বিলাক
অ মই টিভিত খেল চাওঁ টিভিত মই খেল চেলবিলাক চাওঁ কিন্তু মই বেছি মই বেলেগ খেল ইমান নাচাও ফুটবল টোৰ বাহিৰে মই বেলেগ খেল ইমান নাচাওঁ ক্ৰিকেটটো কেতিয়াবা কেতিয়াবা চাওঁ যদি ৱৰ্লড কাপ বা ভাল যদি মেচ থাকে তেতিয়া মই ক্ৰিকেটটো চাওঁ ইণ্ডিয়াৰ বিশেষকে আৰু হয় ভাৰতৰ বাকী মই ফুটবল টো চাওঁ ফুটবলটো মই প্ৰায়ে এ ভাল খেলবিলাক মই চাওঁৱেই হয় তুমি কি কি খেলছোৱা টি ভিত
মই সেইটোৱে বেছিকে মানে ক্ৰিকেটটো চাওঁ আৰু ফুটবলটো চাওঁ এই দুটা মানে খেলেই বেছিকে চাওঁ বেলেগ ইমান চোৱা নহয় যেনিবা
ও এই দুটা চাই আমোদ লাগে
উম মানে বিভিন্ন দেশৰ খেলুৱৈ বিলাকক দেখিলে ভাল লাগে আৰু
হয়
আৰু তেতিয়া হেৰি মানে বিশ্বকাপখন যেতিয়া চোৱা যায় ন তেতিয়া এ দেশি সিহঁতৰ দেশ বিলাকৰ সংস্কৃতি আৰু খেলৰ মানদণ্ডৰ বিষয়েও জানিব পাৰি উম উম
এতিয়া তোমাৰ ৱৰ্ল্ড কাপ আজিৰ পৰা আৰম্ভ হ'ব নহয়
ও
চাবা নে নাই তুমি ফুটবলৰ
অ ফুটবলৰ উম উম উম বহুত ৰোমাঞ্চকৰ খেল হয় ন চাই ভাল লাগে
আজিৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ এইবাৰ আঠচল্লিশখন দেশে প্ৰতিযোগিতাত নামিব
ঔ।
আগতে বত্ৰিশখন দেশ আছিলে যেতিয়া আঠচল্লিশখন কৰিছে।
মানে বাঢ়ি বাঢ়ি গৈ আছে নেকি?
উম এইবাৰ বহাইছে ফিফাই। খেলৰ সংখ্যা বাঢ়িবই এইবাৰ। আগতকৈ এইবাৰ। খেলৰ যিটো সময়। অলপ দুদিনমান বেছি। দীঘলীয়াকে চলিব। এক মাহতকৈ বেছি সমস্য। চলিব এইবাৰ। আগতে এনেই এক মাহত শেষ হৈ যায়। গোটেই টুৰ্ণামেণ্টটো। এইবাৰ এক। মাহতকৈ বেছি সময় লাগিব। একমাহ দছদিন মান। সময় লাগিব।
উম উম এনে তুমি কোনটো খেলুৱৈ মানে বেছি ভাল পোৱা। ক্ৰিকেট আৰু ফুটবলৰ।
মই ক্ৰিকেটৰ বুলি ক'বলৈ গলে আগতে ভাল পাইছিলোঁ শচীন টেণ্ডুলকাৰক। এ তেখেত বাৰু এতিয়া। বৰ্তমান ৰিটায়াৰ হ'ল। এনে বৰ্তমান। এতিয়া। খেলি খেলি থকা বুলি ক'বলৈ গলে মই। বিৰাট কোহলি আৰু এম এছ ধনী এই দুইজন। খেলুৱৈকে মই ভাল পাওঁ। তাৰ উপৰিও আৰু। এ বাকী খেলুৱৈ, ভিন্ন ধৰণৰ কেইজন মানক ভাল লাগে।
অ চবেইতটো খেলে ভালে খেলে ন। কিন্তু তাৰ ভিতৰত মানে নিজৰ প্ৰিয়। থাকে নহয়।
হয় হয় বাকী ফুটবলত মই লিঅ'নেল মেচিক আটাইতকৈ বেছি ভাল পাওঁ
অ ময়ো বাৰু তেখেতকে বেছিকে ভাল পাওঁ
মানে বিশ্ব হ বিশ্বকাপ যেতিয়া জয় কৰিছিল ন তেওঁ তেতিয়া মানে তেওঁ মানে জনপ্ৰিয়তাটো মানুহৰ মাজত বেছি বাঢ়ি গ'ল আৰু বেছিৰ কথা কৈছো মই
উম হম
এও বহুত ল'ৰা ছোৱালীও তেওঁৰ পৰা মানে অনুপেৰণা লাভ কৰে হয় ন ম নিজৰ
উম সেইটো হয় মই তেওঁৰ খেলে প্ৰথম চাই পেলাই মই ফুটবল খেলটো চাবলৈ শিকিলো কবলৈ গ'লে তেতিয়া মই তেতিয়া তেখেতে বাৰ্চেলনাত আছিলে স্পেইনৰ এটা ক্লাব সেই বাচলনাৰ খেলতো চাব ললো তেতিয়াৰ পৰা ফুটবলৰ অ আগ্ৰহটোও বাঢ়ি গ'ল আৰু নিজে খেলিবও ললো খেলো গতিকে তেতিয়া তেনে তেনেকে তেনেস্থলতে মানে খেলটোৰ প্ৰতি এটা আন আন্তৰিকতা এটা বাঢ়ি গ'ল
উম
আৰু এ চাই ভাল লাগে চাওঁ
অ এ কিছুমান মানুহে মানে ভাবে ন খেলত সময় নষ্ট হয় বুলি কিন্তু মানে আচলতে সেইটো কথা নহয় খেল মানে খেলিলে মানুহৰ মানে ল'ৰা ছোৱালী বিলাকৰ আৰু অ সৰ্বাংগীন মানে নিজৰ মানে হেৰি দেহৰ মানে সৰ্বাংগীন বিকাশ হয় তাৰপিছত অকল মানে পঢ়িলেওতো নহ'ব ন খেলিলেও মানুহ সফল হয় আজিকালি চবেই সেইটো কথা বুজি নাপায়
বুজি নাপায়
মানে বিশেষকে ভাৰতবৰ্ষত আ সে মানে বেছি চবতচে ডাঙৰ সুবিধা বুলি ক'লে সেইটোৱে
খেলা ধূলাটো অত্যন্ত প্ৰয়োজনীয় বিষয়
উম
খেলা ধূলা কৰি কৰি থাকিব পাৰিলে মন দেহ সকলো ভালে থাকে
অ সুস্থ শৰীৰতহে সুস্থ মন থাকে বুলি আগৰ দিনৰ মানুহ বিলাকে কৈ থৈ গৈছে একদম সঁচা কথা
হয়
উম
এ সেনেকে মানে চাবলৈ গলে বেডমিন্টন কেৰম লুডু ক্ৰিকেট ফুটবল গোটেইবিলাকৰে মানে নিজা নিজা গুৰুত্ব কিছুমান আছে হয়
হম
উও
সেইটোৱে প্ৰত্যেক নিজ খেলাৰ কৌশল খেলা ধৰণ প্ৰণালী সকলো খেলৰে বেলেগ বেলেগ হয় আৰু সেইকাৰণে তাৰ এটা নিজস্ব সকলো খেলৰে বৈশিষ্টতা এটা আছে
উম এ খেলা ধূলা মানে মানুহৰ মনত মান মানুহৰ মন স্বাস্থ্য আত্মবিশ্বাস গোটেইবিলাক গঢ়ি তোলা হয় সেইকাৰণে খেলি মানে খেলা ধূলাটো নিজৰ দৈনন্দিন জীৱনৰ মানে চবতচে ডাঙৰ অভ্যাস বুলি যে কয় যে সেই অভ্যাস হ'ব লাগে
উম সেইটো হয়
উম
উম
দিয়াচোন বাৰু হ'ব নহলে এতিয়া ৰাখো মই মই তোমাক কমে
দিয়া দিয়া ঠিক আছে নহ'লে দিয়া।
উম